অ', আছো ৰ'বা, শুনিছানে?
অ', শুনিয়ে আছোঁ‌, হেৰি, কি কৰি আছা?
অ', এ, আছিলোঁ‌ মানে ভাত খাই উঠিলোঁ‌ অকমান আগত।
আহ, অ', খালোঁ‌ আমি ভাত। খাই লৈ মই অলপমান মানে ৰাস্তাত ঘূৰি আছোঁ‌, দুখোজ মান খোজ কাঢ়িছো ভাত খাই।
হয়-হয় ভাত খাই উঠি আমি খোজ কাঢ়িব লাগে অকমান, খুব ভাল কৰিছা।
উম।
হেৰি, মানে তোমাৰ লগত আজি আমাৰ এটা, মানে এটা বিষয়ৰ ওপৰত অকমান আলোচনা কৰো ভাবিলোঁ‌, বিষয়টো হৈছে মানে, আমাৰ যে অসমৰ মানে পৰ্যটন যিটো মানে বিভাগ পৰ্যটন উদ্যোগ, আমাৰ মানে এতিয়া ধৰা বাহিৰৰ পৰ্যটক সকলে আহি আমাৰ আমাৰ অসমত ইমান ধুনীয়া-ধুনীয়া ঠাই আছে, সেই ঠাইবোৰ ভ্ৰমণ কৰিব আহে, হয়নে? গতিকে এই আমাৰ ঠাই বিলাকৰ বিষয়ে বা পৰ্যটন বিভাগটোৰ বিষয়ে আমি আলোচনা কৰো।
অ'। তুমি, তুমি যিটো বিষয় মানে বাছি লৈছা সেই বিষয়টো খুবেই সুন্দৰ বিষয়, এই বিষয়ে আলোচনা কৰিম বুলি মই তোমাৰ লগত ভাবিয়ে আছিলোঁ, তুমি এতিয়া উত্থাপন কৰিলা খুব ভাল লাগিছে। বাহিৰৰ পৰ্যটকসকল আহি আমাৰ অসমত মানে আহি প্ৰথমতে, আহিয়ে পোনপ্ৰথমে মানে কামাখ্যা মন্দিৰ দৰ্শন কৰে।
হয়-হয়।
অ'।
ঠিকেই কৈছা, কামাখ্যা মন্দিৰ মানে আমাৰ যিহেতু গুৱাহাটী মহানগৰীতে অৱস্থিত, নীলাচল পাহাৰত গতিকে মানে এ অকমান আগতো অম্বুবাচিও মেলা গ'ল, গতিকে এ কামাখ্যাৰ ধামত যিহেতু পৰ্যটকসকল আহে, আহি দেৱী মাৰ আশীৰ্বাদ গ্ৰহণ কৰে, খুব ভাল মানে এক মানে আমাৰ এই এটা মানে ধৰা মানে আহ মন্দিৰত এভাগ আমাৰ ইয়াতে অৱস্থিত ত আছে, গতিকে এ খুব ভাল লগা অনুভৱ আমাৰ বাবে, এটা গৌৰৱ হয়নে? যিহেতু বাহিৰৰ পৰ্যটকসকল আহি আমাৰ ইয়াতে মানে ইমান ধুনীয় ধুনীয়া মঠ মন্দিৰ বা ঠাইবোৰ ভ্ৰমণ কৰে, আমাৰ এটা গৌৰৱ দিয়াচোন নে কি কোৱা?
উম, তুমি ঠিকেই কৈছা, এইবাৰ এতিয়া এই অম্বুবাচী মালাত এতিয়া তুমি দেখিছা নাই নাজানো কিমান লাখ মানুহ হৈছে, ভক্ত হৈছে। বাবা সকল কিমান বাহিৰৰ পৰা আহিছে আমাৰ কামাখ্যা মন্দিৰলে। আমাৰ মানে উম ক'ব গ'লে আমি অসমৰ গৌৰৱ কামাখ্যা মন্দিৰ বুলি ক'ব পাৰি। মানে ইমান মানে ভক্তৰ ভিৰ হৈছে, এই বা ইমান বাবাসকল আহিছে। মানে মানুহে মানুহ, মানুহে মানুহ, তুমি আহিছিলানে?
মোৰ মানে এইবাৰ বিশেষ এটা অসুবিধাত মানে মোৰ অকণ গাটো অকণমান অসুখ হৈ আছিল, গতিকে এইবাৰ গৰমো অধিক পৰিছে নহয় সেইবাবে মানে এইবাৰ মোৰ যোৱা নহল, মই এ আগতে গৈছো বাৰু। যিহেতু আমাৰ ওচৰতে, বেছি দূৰো নহয় দিয়াচোন। গতিকে মানে মই ভাবিলো মানে ইমানেই যিহেতু মানে ভক্তৰ মানে সমাগম ঘটিছে। গতিকে এইবাৰলৈ মই নাযাওঁ, যিহেতু গাটোও ভাল নহয়, আহ তুমি গৈছিলা নেকি?
অ', মই এইবাৰ আহিছিলো অ' হেৰি আহি মানে ইমানেই মানুহ ইমানেই মানুহ ভক্তসকলক দেখা পায়, যিমান হ'লেওঁ মানে গৈ ভাল লাগি যায়, কামাখ্যা মাৰ ওছৰলৈ গৈছোতো কামাখ্যা মন্দিৰ। মানে ইমান মানুহৰ মাজত ভিৰৰ মাজতো মানে উ, গৈ মানে কিবা এটা মানে ভাল লাগিলে আৰু, কামাখ্যা মন্দিৰ কামাখ্যা মায়ে মানে ইমান ধুনীয়াকৈ মানে লৈ গৈছে যে, কি ক'ম তোমাক মানে ইমান মনোমোহা মানে। মানে এটা মানে পৰিৱেশ দেখা পালো নহয়, মানুহ অগণন মানুহ। মানুহেই মানে মানুহেই মানুহ। যিমান তুমি মানে গৈ থাকিবা সিমানেই মানুহ।
কামাখ্যা মন্দিৰত মানে পৰ্যটকসকলে দৰ্শন কৰাৰ পিছতে মানে আমাৰ এক আন এক মানে খুব দৰ্শনাৰ্থীৰ ভিৰ মানে পৰ্যটকসকলে ভাল পোৱা থলী এখন হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। যিহেতু মানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন আমাৰ অসমৰ এক অন্যতম গৌৰৱৰ চিহ্ন, যিটো আমাৰ এশিঙীয়া গড়ৰ বাবে বিখ্যাত। গতিকে এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো কিন্তু মানে বহুতো পৰ্যটক প্ৰায় আহেই, কি ক'বা কাজিৰঙাৰ বিষয়ে, এনেই তুমি গৈ পাইছা নে নাই?
অ', মই পাইছো কাজিৰঙাত গৈ। কাজিৰঙাত ত' হেৰি মই দুই তিনিবাৰ মানে যোৱা হৈছে। খুব মোৰ মানে হেৰি এটা মানে একদম হেৰি আৰু। অভিজ্ঞতা আৰু ক-কাজিৰঙাত যোৱা। মই এবাৰ জীপ চাফাৰীত ঘূৰিছোঁ, এবাৰ মই হাতীলৈ ঘূৰিছোঁ মানে কাজিৰঙাত যাওঁতে। হাত অঁ, হাতীলৈ ঘূৰোঁতে মানে মোৰ বিৰাটেই মানে ভাল লাগিলে আৰু, জীপ চাপাৰীত ইমান ভাল নালাগিলে মানে কি পুৰা হাতীত গৈছোঁ যে, সেইকাৰণে মানে মোৰ মানে খুব এটা মানে ভাল লগা অনুভৱ হৈছে আৰু মানে। আৰু পৰ্যটক সকলকো তাতে লগ পাইছো, প্ৰায় লগ পাওঁৱেই মানে। হেৰিয়ত, যিমান মই যি দুবাৰ গৈছো, দুইবাৰত তে মানে মই পৰ্যটক, বাহিৰৰ পৰ্যটক মই লগ পাইছোঁ, আমেৰিকা আৰু এইবিলাক লণ্ডন, হেৰিয়ৰ পৰা আহে গোৱা, এনেকুৱা ঠাইৰ মানুহ মানে তাত মই লগ পাইছোঁ। কেলকেতা দিল্লী, মুম্বাই গোটেই মানে য'ৰ পৰা মানে আহিছে, তেওঁলোকৰ লগত চিনাকি হৈছোঁ, চিনা-পৰিচয় হৈ লৈ তেওঁলোকৰ লগত বাৰ্তালাপ কৰিছোঁ। সেইখিনিক লৈ মানে মোৰ বিৰাটেই ভাল লাগিলে আৰু।
হয়, হয়, সুন্দৰ। ময়ো মানে এইবাৰ তেনেকৈয়ে আহ, কাজিৰঙা লৈ গৈছিলোঁ, যাওঁতে মানে যিহেতু মানে মই গঁড় চাম বুলি মানে মনতে ভাবি গৈছিলো, যিহেতু আমাৰ অসম গৌৰৱ কাজিৰঙাৰ মানে গৌৰৱ এ এশিঙীয়া গঁড়। সেই গঁড় মানে চাম বুলি য গৈছিলো, আমি আহত এদিন হঠাতে মানে গৈ থাকোতে দেখিলো বাৰু গঁড়টোক, দেখতে মানে গঁড়টোৱে আমাৰ ফালে চুচাল ল'লে, মানে সি মানে নিজকে নিৰাপদ বুলি নাভাবি, আমাৰ ফালে দৌৰি আহি আক্ৰমণ কৰিবলৈ আহিল। তাৰ পাছত, মানে আমাৰ লগত থকা বন বিষয়াজনে আমাক ক'লে যে ভয় কৰাৰ কোনো কাৰণ নাই, এনেকৈ মানে আহেই। গতিকে, তেওঁ মানে গুলি ফুটাই, গড়টো আন দিশলৈ মানে খেদি পঠিয়ালে। গতিকে, সেইখিনি মুহূৰ্ত মানে মোৰ বহুতেই মানে আহ, মানে মনত থাকি যোৱা সময়, সেইখিনি মানে খুব ভাল লগা, এইখিনি মানে সময় মই কাজিৰঙাত মানে পাৰ কৰিছো, মই মানে পুনৰ দৰে আকৌ কাজিৰঙালৈ যাবলৈ খুব মানে মন এটা আছে। তুমি আৰু যাবানে কাজিৰঙা, সুযোগ সময় পালে?
হয়, নিশ্চয়। নিশ্চয়, আকৌ এবাৰ মোৰ
হয়, ইয়াৰ পাছতে মানে আমাৰ আন এক পৰ্যটনৰ মানে স্থলী বা ইয়াক মানে আমাৰ ইউনেস্কই মানে, আমাৰ যে অ, এ এখন মানে বিশেষ আমাৰ স্বীকৃতি প্ৰদান কৰিছে যে, আমাৰ ঠাইখন হৈছে শিৱসাগৰ, ঐতিহাসিক ঠাই শিৱসাগৰৰ যি মানে ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ আদি মানে এইবোৰ চাবলৈ পৰ্যটক সকলে প্ৰায় আহেই। এ, কি ক'বা এই শিৱসাগৰৰ বিষয়ে? তুমি এনেই গৈ পাইছানে বাৰু!
শিৱসাগৰলৈ মই এবাৰ গৈ পাইছোঁ। মই শিৱসাগৰত গৈ মানে মোৰ খুবেই ভাল অনুভৱ। মই শিৱসাগৰ ৰংঘৰ, কাৰেং ঘৰ, তলাতল ঘৰ জয়দৌল, শিৱদৌল মই সকলোখিনি মানে চালো বুলিয়ে ক'ব পাৰি আৰু যিহেতু আমাৰ অসমৰে ঠাই নগ'লেও মানে ধৰা উম, ভাল নালাগে এনে সে সেইকাৰণে মানে হেৰি সময় পালেই মই মানে বছৰত হওক ছমাহৰ মূৰত হওক একবাৰ মানে যিকোনো এটুকু ঠাইত ফুৰিব গ'লেহে মানে মোৰ ভাল লাগে আৰু মই শিৱসাগৰত যোৱাবাৰ গৈছিলো বেছি দিনৰ কথা কথা নহয়?
উম, উম মানে ভ্ৰমণ কৰিলে আমাৰ মানে যে তুমি চাবা দেই মানে কিতাপত বা তুমি কৰোবাত আলোচনী মাধ্যমত বা পালে এখন ঠাইৰ বিষয়ে তুমি মানে যিখিনি শিকিবা বা বুজিবা কিন্তু তুমি মানে নিজে, নিজে সেই ঠাই খিনিত গৈ তুমি নিজে দেখিবা যে অ' এই ঠাইত এনেকুৱাকৈ মানে এই ঠাইৰ ৰীতি নীতি এনেকুৱা খাদ্যভাস এনেকুৱা গতিকে তুমি নিজে গৈ মানে যি সেইখিনি বুজিবা বা শিকিবা ঠাই খিনিৰ বিষয়ে বা সেই ঠাইৰ ইতিহাসৰ বিষয়ে। এতিয়া তুমি যেনেকৈ কলা তুমি শিৱসাগৰ গৈ তুমি যি মানে দেখিলা বুজিলা বা শিকিলা সেইখিনি যদি তুমি কিতাপত মানে পোৱাহেঁতেন হয়তো সিমান ভালদৰে তুমি এ শিকিব বুজিব নোৱাৰিলা হেঁতেন তুমি এতিয়া নিজে গৈ সাক্ষাৎ যিহেতু তুমি গৈছা হয়নে?
উম, হয় সেইটোৱ, সেইটো নিজ, নিজে, নিজে গৈ মানে চালে এটা বেলেগ মানে সুকীয়া মাদকতা এটা পোৱা যায় আৰু। সেইটো কাৰণে মানে নিজে যায় গৈ এটা
হয়, হয় গতিকে ভ্ৰমণে মানে আমাক বহুখিনি শিকায় বা শিক্ষা দিয়ে গতিকে যে চাবা। বাহিৰৰ পৰ্যটকসকলে পুৰা মানে প্ৰায় ভ্ৰমণ কৰিবলৈ আহি থাকে তেওঁলোকে। প্ৰতয়েক বছৰ ৰেকৰ্ড বা তেওঁলোকে প্ৰায় ভ্ৰমণ কৰি খুব ভাল পায় মানে গতিকে আমিও মানে কম বেছি পৰিমাণে সময় সুবিধা পালে আমাৰ এনেকুৱা হয় মানে আমাৰ অসমতে ইমান বোৰ ঠাই আছে যে আমি বাহিৰৰ মানে ঠাই বিলাকৰ কথা ভাবো কিন্তু মই ভাবো আমাৰ অসমতে বহুত চাবলগীয়া ঠাই আছে। তুমি কি ভাবা?
হয়, হয় নিশ্চয় তুমি ঠিকেই কৈছা আমাৰ মানে অসমত বহুত চাবলগীয়া মানে ঠাই আছে। যেনে মাজুলী।
হয়, হয় তুমি খুব ধুনীয়া নাম এটা কলা মাজুলীৰ কথা যিহেতু আমাৰ নদীদ্বীপ মাজুলীও খুব মানে এক পৰ্যটন স্থলী বিশেষ পৰ্যটনস্থলী প্ৰায় বিদেশী পৰ্যটকসকল মানে ইয়াতো ইয়ালৈও আহে হয়নে?
হয়, হয় তুমি কেতিয়াবা গৈ পাইছা নেকি?
মই যোৱা নাই বাৰু।
অ' মই এবাৰ গৈছিলো মই এবাৰ গৈছিলো সৰু অ' হৈ থাকো সৰু হৈ থাকোঁতেই যোৱা মানে এতিয়া আৰু হৈ থাকে আমাৰ অলপতে আমি এতিয়া যাম।
শ্ৰীকৃষ্ণৰ। ৰাস মহোৎসৱৰ সময়ত মানে মাজুলীত এক মানে বিশেষ পৰিৱেশ মানে দেখা পোৱা যায়। খুব ভাল লগা পৰিৱেশ তাৰে আৰু যিহেতু হয়।
ৰাসত যাম বুলি ভাবিছিলো কিবা এটা মানে ঘৰুৱা মানে হেৰি হোৱাৰ কাৰণে গা বেয়া হ'ল যাব নোৱাৰিলো এইবাৰ নিশ্চয় যাম।
হয়, হয়, ভাল লাগিল খুব সুন্দৰ। তোমাৰ লগত এই আমাৰ এই পৰ্যটনস্থলীসমূহৰ বিষয়ে আলোচনা কৰি ভাল লাগিল। আমি পাছত ভাল দৰে পাতিম দিয়া।
হ'ব দিয়া অ', অ' পিছত আকৌ ভালকৈ হেৰি কৰিম দিয়া ধন্যবাদ।